ভাত-পানী খোৱা হোৱা, আও শুনিছোঁ। ভাত-পানী খোৱা হ'ল নে কি?
অ', এইয়া আজি খুৰীহঁতৰ ঘৰতে ভাত খাব মাতিছিলে মানে। তাতেই খাই-বৈ আহিলোঁ আৰু। ওচৰতে মানে আমাৰ খুইহঁতৰ ঘৰ।
অঁ অঁ।
তাতে মাতিলে আৰু তাতে খাই বৈ আহিছোঁ
অ' অ', মাছ নে মাংস?
আজি মাছ। উম। আপুনি কিহে দি খালে।
পুৱা আজি মা।
মাংস আছিলে নেকি অ ভালি। গৰমটো ইমান!
এ তাকে খাই কৰিলেো এতিয়া ভাবি আছো। এনেকুৱা গৰম পৰিছে।
অ থাকিবইে নোৱাৰি মানে। কি হৈছে, ঠাণ্ডাটো মানে অলপ অলপ আছিলে গছকে গৰম পৰি গল মানে লাহে লাহে যদি বহালে হয় ন মানে আমি ধৰি লও থাকিব পাৰিলো হয় আজি ইমান দিছে বা গৰমটো। বহন বেছি দিছে। মই বাহিৰতহে খোজকাঢ়ি আছো অকোনো বতাহ নাই। তাতে আজি উম গৰম হৈ গৈছে আৰু গাও ধুই থাকিব নোৱা ন ইমান। চৰ্দিও লাগি যায়, উম, সেইটোৱে।
তাকে।
তাকে আজিকে স্কুলতো ইমান হেৰি পাইছো অসুবিধা পাইছো মানে। গৰমটো কাৰণে তাতে কি হৈছে কালি ঈদ গৈছে যে আজি মানে ছাত্ৰ ছাত্ৰী। সেইবোৰ নাই।
অ' অ'।
আকৌ অফিচ অৰ্ডাৰ দিছে আজি মানে তেওঁলোক। আমাৰ মে এপচ এটা আছে আৰু চৰকাৰী ত তাতে মানে এটেনডেঞ্চ দিব লাগে তেওঁলোকক ত মানে আজি হাড্ৰেড পাৰ্চন এটেডে কেনেকে দিব পাৰিম মানে গোটেইখিনি মুছলিম ল'ৰা ছোৱালী ত ঈদ গৈছে কালি আজো নাহিবই। মানুহক ঘৰে ঘৰে গৈ সিহঁতক আকৌ উলিয়াই পেলে স্কুললৈ লৈ আহি, বাৰটা এটালৈকে বুলে মানে যেনে তেনে ৰাখিছো। সিহঁতে নাথাকে, তথাপিও ৰাখিছো। নহয় থাকিবই লাগিব আজি বোলো। এনেকুৱা হৈছে আমাৰ। চবে ফুৰিব জানেনে, তুম তুমত গৈছে। মানে বায়েকে ভায়েক কে। মামাহতৰ ঘৰ অসম্ভৱ। সিহঁতক তুম তুমৰ পৰা নমাই লৈ আহিব লগা হৈছে আমাৰ। যাব নোৱাৰিবি বোলো, এতিয়া বোলো, আজি বোলো যাবলৈ অৰ্ডাৰ নাই। থাক বোলো আজি। সুলতে তাৰপিছত পতিবেলা যাবি আৰু বোলো চবেই সেয়া হৈছে
হয়তে
সিহঁতৰো ঈদতটো একেই উম।।
অ', এইটো ডাঙৰেই।
অ', সিহঁতৰ এতিয়া বোলে কুৰবানী দিয়ে নেকি? তেনেকুৱা ঈদ যে, সেই সেইটো কাৰণে মানে সিহঁতেটো ওলাই আহিব নিবিচাৰে।
সেইটোৱেইটো।
খেলি ফুৰিছে মানে। খেল পাতিছে সিহঁতৰ তাত। ত' খেলি ফুৰিছে। স্কুল নাজ যায় আৰু মানে আজি। উপায় নাই। অ', সেইটোৱে। মানে কি হয় এটেনডেঞ্চবলাক নিদিলে মানে ডিষ্ট্ৰিকত মানে পাৰ্চন্টেজটো কমি যায়গৈ কমি গ'লে আপোনাৰ তেতিয়া উম ধিৰ হ'ল নহয় তেতিয়া উম কমি গ'লে ইষ্টেটৰ পৰা ধৰি লওক ডি চি হওক, এ ডি চি হওক বা এছ আই নো, এইবিলাক জোন আছে ডিপাৰ্টমেণ্টত, বি অ' ইহঁতো তেওঁলোকক কয়। তেওঁলোকেতো আমাকহে ক'ব। সেইটো কাৰণে আমাক কোৱাৰ পিছত আৰু আমিতো আৰু এটেণ্ডেঞ্চ দিবই লাগিব লাষ্ট চালিকা আৰু
স সেইটোৱ সেইটোৱ উম
গাৰ্জেনটক কৈছো চাকৰি কৰাও জালা নকৰা কৰাও জালা। উ, অ'। এতিয়া বোলো ইমান ৰ'দত চাওকচোন মানুহৰ ঘৰে ঘৰে ঘূৰি ফূৰিব। পাৰি নেকি আৰু ন
সেইটোৱেটো।
আহ সিহঁতেও নাহে নকৰে সেয়া মানে হৈছে আৰু তাকে আপোনালোকৰ মাইনাাজী নে সেই। মোৰ মাইনাটো, ভাল আৰু। আহা শুলে নেকি সি
এ শুইছে মাত্ৰ
অ
সি শুতে বোলো মই উক ফোনটো কৰি লওঁ এ মানে সি থাক খাই থাকিলে ফোন কৰিবলৈ দিগদাৰ হয়
উ হয় উম আৰু নহয় কথা পাতি থাকিলে হাঁহিয়ে হাঁহি থাকিব নহয় আকৌ চাই থাকি উ নহলে আক মোবাইলটোকে ল'ব এনেক
উম উম
হয় আক
হে বাকী ঘৰত আছা চাত বনোৱা হৈছে নে নাই
অ আচাৰ বনাইছে আমৰ
কঠালৰ আচা তো বাও কেনেকে বনাই
অ কঁঠালটো পথম মানে আপুনি ধৰি ল এই যেনেকে ভাজি বনাই ন কঁঠালৰ ভাজি টো বনোৱা নিচিনাকে প্ৰথম সিজা অ মচিটো বনোৱা নিচিনা প্ৰথমতে ৰু সৰুকে কাটি সিজাই ল'ব পাৰিব সিজাই লৈ ধৈল আপুনি ধুনিয়াকে অলপ নিমখ আৰু হালধি এনে আমি যেনেকৈ আচ চাৰ শুকুৱাই দিওঁ অকমান আ জাষ্ট পানীতটো শুকাই যাব লাগিব আৰু তাৰ পিছতে তেতিয়া হেই ধৰিলক গেছতে ধৰি ল তেলটো গৰম কৰিলে তাতে যিখিনি মছলা আনি আমি আচাৰ বুলি দিওঁ সেইখিনিতে দি পেলাই বস্তুটো ভাজি একে ধুনীয়াকে গৰম কৰি সানি দিব আৰু তেই তাৰ পিছতে টেমাত হোৱাইট হলেই হ'ল খাবলৈও কিন্তু বহুত ধুনীয়া হয় অকমান নেমু দিব
উ নিমু দিব লাগিব ন
দিলে মানে টেঙা এটা সোৱাদ আহিলেহে আচাৰতটো ভাল লাগে ন কঁঠালতটো টেঙা সোৱাদটো নাহে মানে অকণমান নেমু চেপি দিলে তেতিয়া একে বহুত টেষ্টি লাগে মানে আপ আপুনি যদি মানে বনাই লয় ভাতৰ লগত খাবলৈ মানে একো নালাগে সেইখিনি হ'লেই হৈ যায়
ইৰা মই এই মানে কয় দে মানুহে শুন যে কঠাল মুচিটো আচা বনাই আছা বনাই বুলি মই বনাই পোৱা নাই মানে আৰু সঁচা কথা কয়চু মই খায়ো পোৱা নাই
খাই পোৱা নাই ন কিন্তু আপুনি খালে গম পাব মানে আছ দেখোন ভালেই লাগে খাই এনকুৱা
উহ উ
আমাৰো মানে মায়ে এইবাৰ এইবাৰহে ফাৰ্জ বনাইছে। আৰু তাৰপিছতে মায়ে প্ৰথম ভাবিছিল বেয়াই লাগিব নেকি আধা বনাই পেলাই আধা পেলাই দিলে। তাৰ পিছত সিজাই লয়, তাৰ পিছত বনাই লোৱা পিছত মানে ইমান ধুনীয়া হ'ল খাবলৈ, চবেই লৈ লৈ গ'ল পিছত ঘৰত নাইকিয়াই হ'ল। এতিয়া আকৌ ডাঙৰ হৈ গ'ল নহয় মুচি। যিবিলাক এতিয়া বনাব নোৱাৰিব, একদম কুমলীয়া মুচিটো হলে বেছি ধুনীয়া হয় মানে, তাৰ সোৱাদটো, আমি যেতিয়া ভা ভাজিতে যে খাওঁ মুচি চব্জিটো সেই তেনেকে মানে ধুনীয়া হয় খাবলৈ। খাই চাব পাৰিব।
অ বনাব লাগিব। এইবছৰ এইটো চিজনত নহ'ব অহা চিজনতহে হব।
পাৰিব আৰু এনেও নহয় নতুন নতুন বস্তু ন? অ হেৰি কৰি পেলাই ভাল লাগে, বনাই বনাই ভাল লাগে। মোৰো মানে বোলো বহুত ভাল লাগে চব বস্তুয়ে আৰু
বনোৱাটো ছখ এটা। কিন্তু এতিয়া সেই সময়ৰ অভাৱতহে নোৱাৰা
অ', অ', আপোনি এতিয়া ধৰি লওক বেবীটোৰ লগতে লাগি থাকো যাই যে, সেইটো কাৰণে আৰু যিটো টাইম মানে সি শুই যায় আপোনাৰও ভাগৰ লাগে।
ভাগৰ লাগে, সেইখিনি মানে ত কাপোৰ কানিকে ধুব থাকিলে বা কিবা কৰিব থাকিলে সেইখিনি কৰা যায়। কিন্তু এনে বনাবলৈ কলে
অ', ভালেই পায়। অ', অ', তেওঁ মানে বনাই ভাল পায়, উম মইও মানে বনাই বহুত ভাল পাওঁ। এয়া আমাৰ বা বা ভণ ই ইমান বনাই ভাল নাপায়। মোৰ মানে চাই চাই বনাই পেলাই মানে বহুত ভাল লাগে। নতুন নতুন বস্তু বস্তু শিকিবলৈ মই বহুত ভাল পাওঁ।
এইটো আজিকালি উঁ, ক'ত তাতে নে?
আৰু কেকটো শিকি পেলেই মই অলপ মানে হেৰি ব্যৱসায় কৰা নিচিনাও হৈছিলে। তাৰপিছত স্কুলৰ পৰা টাইম মিলাব নোৱাৰো যে। এতিয়া ইমান সেইটো কাৰণে মানে বনোৱা নাই আৰু, তেনেকে মানে মোৰ মানে বহুত ভাল লাগে বনাই ভাল লাগে মোৰ। কিন্তু মই বাচন ধুব বেয়া পাওঁ সেইখিনি কাম কৰিব বেয়া পাও মই বহুত
আৰু মানে কি বনোৱাটো আজিকালি এটা কলা কৰিছে। এনেই কিমান টেষ্টি খানা বনাই তোনে ভেৰাইটিছে সেনেকুৱা ধৰণৰ
অ আজিকালি মানে ইমান মানুহে বনাই থাকে ন ন নতুন নতুন কিবা কিবি দেখিলেই বনাব মন যায় সেইটো কাৰণেহে হেল্ল' হেল্ল'